শুনিছে?
হয়, নমস্কাৰ।
হেল্ল'?
উম, শুনিছো। কওঁক? হেল্ল'? শুনিছোঁ দিয়ক। উম', নমস্কাৰ।
মই আপো হয়, মই আপোনাক আমাৰ অসমৰ খাদ্যৰ ওপৰত কে বিচাৰো, আছানে?
অহ মই পাৰিম দিয়ক, ক সোধকচোন?
হয়। আমাৰ অসমৰ প্ৰধান খাদ্য কি?
আমাৰ অসমৰ প্ৰধান খাদ্য হৈছে ভাত। কাৰণ সকলো মানুহে আমাৰ অসমৰ বেছিভাগ মানুহে ভাত আহ ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি খোৱা হয়। সেইকাৰণে আমাৰ অসমৰ বেছি প্ৰধান খাদ্য ই হৈছে ভাত।
হয় ধন্যবাদ। অসমৰ ভাতৰ উপৰিও আমি কিছুমান মাছৰ ব্যৱহাৰ কৰোঁ। মাছ খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। আৰু সেই মাছ কেইবিধ মানৰ বিষয়ে তুমি ক'ব পাৰিবানে?
অ', পাৰিম দিয়ক, মই জনামতে অসমৰ অ', ৰৌ মাছ, মিৰ্গা মাছ ৰূপচান্দা মাছ আদি খোৱা হয়।
হয়। আৰু অসমৰ চুকে কণে পাহাৰে পাহাৰৰ আহ পাহাৰৰ নিজৰাত বা আমি নদ নদী এইবিলাকত কিছুমান বনৰীয়া মাছ পাওঁ। আৰু সেই বনৰীয়া মাছ কিছুমানৰ উদাহৰণ দিব পাৰিবানে?
হয়। পাহাৰৰ নদ নদীৰ ওচৰত অসমৰ পোৱা বনৰীয়া মাছ হৈছে গৰৈ মাছ আহ চেং মাছ অ' আৰু শিঙি মাছ আদি মই আৰু ইয়াৰ ওপৰত নাজানো বেছিকৈ।
হয় তুমি যেনেদৰে মাছৰ বিষয়ে কলা অসমৰ প্ৰধান অসমৰ ভালপোৱা প্ৰধান মাংস কিছুমানৰ উদাহৰণ দিব পাৰিবানে?
আমাৰ অসমত উম, খোৱা মাংস হৈছে অসমৰ বেছিভাগ ট্ৰাইবেল মানুহ আছে যিদৰেপাহাৰৰ জনগোষ্ঠী মানুহ সেই মানুহবিলাক কে গাহৰি মাংসত বেছিকৈ খাই আৰু অসমৰ এ মানুহ বিলাকে গাহৰি খাই বেছিকৈ তাৰ পাছত লকেল চলে খাই। আৰু পাৰ খায় আৰু মই ইয়াৰ ছাগলী খাই বুলি মই জানো জনামতে।
হয় অসমত হাঁহৰ মাংসটো জনপ্ৰিয়তা কেনেকোৱা?
অসমৰ হাঁহৰ মাংসটো জনপ্ৰিয়তা বহুত কাৰণ অসম হাঁহৰ মাংস বলে বহুত সোৱাদ বুলি আহ কোৱা শুনিছো। সেই কাৰণে সেই মাংসটো মানুহে বহুতে মানুহে খাই ভাল পায় অসমৰ।
হয় হাঁহৰ মাংস কোনবিধ শস্য, শস্যৰ লগত অ' বনালে বা ব্যঞ্জন কৰিলে অতি সোৱাদযুক্ত হয় তুমি ক'ব পাৰিবানে?
মই জনামতে হাহৰ মাংস কোমোৰাৰ, কোমোৰাৰ লগত খালে বোলে বহুত সোৱাদ লাগে বুলি অ' গম পাইছিলো।
হয় আমাৰ থলুৱা জনগোষ্ঠীয়ে গাহৰিৰ মাংসটো কিছুমান বিশেষ, বিশেষ বস্তুৰ লগত বনাই খাই ভাল পায়। তুমি সেই বস্তু কেইবিধ বা শস্য কেইবিধ মানৰ লগ কথা ক'ব পাৰিবানে?
গাহৰি মাংস আমাৰ অসমৰ মানুহে আহ বাঁহৰ, বাঁহৰ গাজাৰ লগত খাই আৰু ইয়াৰ বাহিৰে বা গাহৰি মাংসটো লাই শাক আৰু এ পালেং শাকৰ লগতো খায় আৰু গাহৰি মাংসটো অসমত বহুতো ধৰণৰ খায় ইয়াৰ বাহিৰেও।
হয় অসমত আমি খোৱা খাদ্য কিছুমানৰ ভিতৰত খাৰ খাদ্যটো তুমি শুনিছানে?
অ' মই শুনিছোঁ অসমৰ খাৰ অতি জনপ্ৰিয়। আহ জনপ্ৰিয় এই খাদ্যটি খাৰ বুলিও হোৱা খাদ্যটি আহ গা কল গছৰ মূৰিটোত কাটি কলগছটো কাটি আনি ৰ'দত শুকাই কেনে এই খাৰটো তৈয়াৰ কৰে এই খাৰটো তৈয়াৰ কৰি আহ কোম অমিতা নহ'লে কোমৰাৰ লগত আহ অসমৰ জনগোষ্ঠী সকলে সেনেকৈ খায়।
হয় অপুৰি তৈয়াৰ কৰি খায় হয় ধন্যবাদ। আৰু অসমৰ আমাৰ কিছুমান টেঙা অতি জনপ্ৰিয়। আৰু সেই টেঙাবিলাকৰ নাম তুমি ক'ব পাৰিবানে
মই ইয়াৰ বিষয়ে নাজানো আপুনি কলে ভাল আছিল
হয় আমি অসমৰ টেঙাৰ ভিতৰত কিছুমান জুতি লগা টেঙা যেনে আমি মাছৰ লগত বিলাহী টেঙা কোৱা আৰু ঔটেঙা ইত্যাদি মাছৰ লগত জুতি কৰি অহ খাব পাৰো অসমৰ অন্য এটি জনপ্রিয় খাদ্য আলু পিটিকা তুমি খাই পাইছানে
আ মই আলু পিটিকা খাই পাইছো ৰাতি পুৱা আলু পিটিকা আহ ভাতৰ লগত উহাই কিনে সেই আলুটো আনি পিয়াজ পিয়াজ জলকীয়া আদি দি কিনে সেইটো পিটিকি কিনে ৰাতি পুৱা ভাতৰ লগত খালে বহুত সোৱাদ লাগে
হয় ধন্যবাদ অসমৰ খাদ্য বিলাকৰ ভিতৰত আমাৰ অন্য এটি জনপ্ৰিয় খাদ্য সেইটো হৈছে পিঠা তুমি পিঠা পিঠা কোনটো মাহত আৰু কি উৎসৱত খোৱা যায় অলপ ক'ব পাৰিবানে
পিঠা আমাৰ অসমৰ জনপ্ৰিয় খাদ্যবিধেই হৈছে পিঠা সেই পিঠাটো বহাগ মাহত আৰু মাঘৰ মাহত খোৱা যায় সেই পিঠাৰ ভিতৰত হৈছে চুঙা পিঠা লাৰু পিঠা আ তে টিকলিত দিয়া পিঠা চুঙা পিঠাত টো বাঁহৰ চুঙাত বনোৱা হয় আৰু টেকেলীত দিয়া পিঠাটো অত টেকেলিৰ মুখত দি গৰম পানীত ভাৱৰ সৈতে বনোৱা হয় আৰু এ এ লাৰু খোৱা হয় উম নাৰিকলৰ লাৰু গুুৰৰ লাৰু তিলৰ লৰু আদি খোৱা হয় পিঠাৰ ভিত পিঠা লাৰুৰ ভিতৰত
হয় পিঠাটো আমি কেনেদৰে তৈয়াৰ কৰো যিটো পিঠা আমি নাৰিকলৰ পিঠা বুলি কলা তুমি সেই পিঠাটো আমি কেনেদৰে তৈয়াৰ কৰো তুমি ক'ব পাৰিবানে
অ নাৰিকলৰ পিঠাটো প্ৰথমতে গুৰি চাউলৰ গুড়া কৰি লৈ চাউল গুৰি কৰি লৈ সেইটো আহ অ নাৰিকল দি কিনে বনোৱা হয়
হয় ঠিকে আছে আমি খাদ্যৰ ভিতৰত আ যিহেতু ভাত অসমৰ প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰা বুলি গম পালো তুমি ভাত ভাতৰ অ ভাত তৈয়াৰ কৰা চাউল দুটা জনপ্ৰিয় চাউল দুটাৰ নাম
উম হ মই ইয়াৰ বিষয়ে নাজানো আপুনি ক'লে ভাল আছিল জানে যদি
ভাতৰ ভিতৰত বিশেষকৈ জহা চাউলৰ ভাত আৰু বৰা চাউলৰ ভাত অসমৰ মানুহৰ অতিকৈ জনপ্ৰিয়।
উম, হয় নেকি?
হয়।
উম, জানি ভাল লাগিল।
হয়, বাকী অসমৰ মাছ অসমৰ মাছ আমি কোন কোনবোৰ শস্যৰ লগত কেনেদৰে খাব পাৰো তুমি অকনমান বহলকৈ বহল বিষয়কৈ ক'ব পাৰিবানে?
অ', মাছ আমি মাছটো অ', ঔটেঙাৰ লগত চাউলৰ গুৰিৰে গুৰা আঞ্জা বুলি কৈ যিগিলা বড়ো জনগোষ্ঠীৰ খাদ্য। সেইটো সেনেকৈ খাব পাৰি আৰু মাছ মাছ বুলি মাছ অ', বিলাহী টেঙাৰ লগত খোৱা হয়, আৰু মাছটো অ', বহুত আলুৰে বহুত ব্যঞ্জনেৰে বনাব পাৰি।
হয়, আমি এ এটি শুকান মাছৰ কথা শুনিছো, তুমি শুকান মাছৰ বিষয়ে
কিবা অ', জানানে?
অ', মই জনামতে মাছটোৰ অ', মাছ মাৰি অনাৰ পাছত সেই মাছটো বাচি কিনে সেই ৰ'দত শুকোৱা হয়, ৰ'দত শুকোৱা হয়, নহ'লে আহ, জুইৰ ওপৰত ভাৱত শুকোৱা হয়, বুলি মই জানো।
হয়। আমি অসমৰ অন্য এটি খাদ্য পচলা কিহৰ কোনবিধ গছৰ পৰা আমি তৈয়াৰ কৰোঁ তুমি ক'ব পাৰিবানে?
অ', কচ পচলা বুলি কোৱা বস্তুটো হৈছে আমি কলগছৰ পৰা পাওঁ, সেই বস্তু সেই পচলা বস্তুটো আমি কলগছৰ পৰা পাওঁ। সেই কলগছ কেইবিধৰ মই নাম নাজানো, আপুনি ক'লে ভাল আছিল কিন্তু।
হয়, আমি পচলা বিশেষকৈ আহ, কিছুমান আমাৰ আহ আহ কিছুমান কলগছ যেনে, আহ আমি চেনি- চম্পা। আহ ক-কল আছে তাৰ পৰাই খাব পাৰো বা ভীমকল আছে, ভীমকলৰ পৰা খাব পাৰোঁ।
উম।
আৰু মনিয়া কল আছে মনিয়া কলৰ পৰা খাব বাৰু।
হয় নেকি?
হয়, আৰু আমি অসমত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তুমি নিশ্চয় জানা।
উম, জানো।
অসমত কেইবিধমান টেঙা, অসমত পোৱা কেইবিধমান টেঙা ফলৰ উদাহৰণ দিব পাৰিবানে?
অ', অসমত পোৱা টেঙা ফল হৈছে অ ঔটেঙা আৰু থঠেকেৰা টেঙা বুলি কয়, যোনটো বস্তু অ' গছত লাগে লগাৰ পাছত সেইটো কাটি, আনি কেনে শুকাই কেনে এইটো পানীৰ লগত খাব পাৰে। নহ'লে মাছৰ লগত আন আঞ্জা বনাই খালেও বহুত সৱাদ লাগে। ইয়াৰ বাহিৰে মই আৰু নাজানো।
হয়। অসমত পৱা অসমত পৱা অতি, অসমত অতি সহজতে পৱা দুবিধ মিঠাফুলৰ নাম ক'ব পাৰিবানে তুমি?
আ' অসমত পোৱা মিঠা ফল হৈছে, এবিধ হৈছে আম। যোনটো ব'হাগ মাহৰ অ ব'হাগ মাহৰ আহ টাইমত লাগে। আমি যাক খাওঁ। যাৰ সোৱাদ বহুত ভাল
হয়, ধন্যবাদ তোমাক। আহ' তুমি তোমাৰ উট এ অতি মূল্যবান সময় মোক অ দিয়াৰ বাবে।
উম' থেং ইউ।